হেল্ল' শুনা পাইছা না আৱাজটো মোৰ অ কি কৰি আছা
এনেই বহি আছো তুমি
ময়ো এনে বহি আছো আৰু কোৱা কি কৰ মানে কি খবৰ
ভাল তোমাৰ
মোৰো ভালে কলেজ চলেজ যাই আছা ন
কলেজ মানে তুমিতো গমেই পোৱা মই মানে চব এটাৰ কাৰণে যাবই পাৰাই নাই এইকেইদিন
অ অ আমাৰ সেইটো মোৰতো ইন্টাৰণশ্বিপে চলি আছে কলেজত মানে সেইকাৰণে ইমান ৰ'দত যাব লগা হৈছে ইমান ৰ'দ দিছে গৰমখনত যাবই মন নাযায়
হেলে ইণ্টাৰনশিপটো ইণ্টাৰণশ্বিপটো মই তোমাৰ মোৰ নিজৰ অফিচত য'ত কৰি আছো ন তাতে কৰি আছিলো
অ মানে কেনেকা মানে কিহৰ ওপৰত ইণ্টাৰ্নশ্বিপ কৰি আছা তুমি
অ মানে মই যি মানে কাম কৰো অফিচত সেইটোৰ ওপৰতে থাকে মানে সেইটোৱেই আৰু অ এশ বিশ খত কিমান কৰিব হৈছিলে ন সেইটো কমপ্লিট কৰি আছো
অ মইও ইন্টাৰ্ণশ্বিপে কৰি আছিলো ইমান ৰদখনত যাবই মন নাযায়। আৰু ঘৰত চবে কেনেকা আছে তোমালোকৰ
ভালে তোমাৰ
মোৰতো ভালে আছে চবে
আচ্ছা আৰু বাকী গৰম বহুত দি আছে ন এইকেইদিন
উম উম বহুত মানে একদম অসহ্য গৰম দি আছে
কি খালে ৰাতিপুৱা কিবা খালা কি নাই
খালো এ নাস্তা কৰিলো ৰুঠি আৰু খেই খালো ভাজি খালো তুমি
হা ময়ো খাইছোঁ ভাত খালোঁ মই অলপ আগতে
অ অ এই গৰম খনত নোৱাৰি ইমান গৰম দিছে নহয়
অ তাকে
মানে মই ভাবিলো আৰু আজি আমাৰ আমি মানে অলপ কালচাৰৰ ওপৰত আলোচনা কৰো
অ অ আ অহ কি তোমাৰ মানে অসমৰ কালচাৰ কেনেকুৱা লাগে সংস্কৃতি অসমৰ
ভালে লাগে অসমীয়াৰ কালচাৰ বহুত ভাল লাগে মোৰ মেখেলা চাদৰ সেনেকা মানে যোনবিৰি মানে জুৱেলাৰী পিন্ধি ভাল লাগে মোৰ তাৰ আকৌ মানে ফেষ্টিভেলো ভাল লাগে মোৰ তোমাৰ কোনটো ভাল লাগে এনে ফেষ্টিভেল
উ
কালচাৰ এটা
অ অসমৰ উৎসৱ ফেষ্টিভেল ক'বলৈ গ'লেটো সবৰে প্ৰিয় বিহুৱে আহি যায়
উম উম
অ মোৰ চবতকে মানে বিহুৰ ভিতৰত মাঘ বিহু ভাল লাগে তোমাৰ
মাঘ বিহু
হা
অ মোৰো সেইটোৱে ভাল লাগে এনে মাঘ বিহুত মানে মই ইমান ভালকে নাজানো মাঘ বিহুৰ বিষয়ে তুমি জানা নেকি ক'ব পাৰিবা নেকি জানা যদি
হয় মানে কেনেকুৱা হয় মাঘ বিহুত তুমি মানে অ যোনবোৰ আমি থাকে ন খোৱা লোৱা হয় ডাঙৰে অ সৰুক সেইতিয়ে উপাসনা দিয়ে তাৰ পিছত সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে
অ আৰু কি পাটে মা আৰু কি কৰে মানে
হয় আৰু তেনেকুৱা অসমৰ যোনবোৰ মানে ক'ব পৰা সংস্কৃতিক খাদ্য যোনবোৰ থাকে ন পিঠা বনোৱা সেইবোৰ বনাই সিহঁতে তাৰপিছত তুমি শুনিছাই চাগে বাহত যে চিকেন যে বনাই কিনে
তো বাঁহৰ ভিতৰত সোমাই কেনেও
অ আৰু পিঠা বোৰ যে বনাই অ নাৰিকলৰ পিঠা তিলৰ পিঠা সেইবোৰ তুমি পিঠা খাই ভাল
অ অ মই খাও আমাৰ ঘৰতো আনে মানে বনাইয়ো কেতিয়াবা কেতিয়াবা আৰু আমাৰতো এনে কালচাৰটো ঈদে হয় মানে আমাৰ ফেষ্টিভেলৰ কালচাৰ ফেষ্টিভেলত মানে ঈদে পৰে তোমালোকৰটো ঈদে হয় ন
অ ঈদে পৰে হলেও যিহেতু আমি অসমত থাকো অসমৰে সেই হয় তো বিহুৰো মানে সেই কৰা যায় আৰু
অ অহ মোৰো মানে বিহু পালন কৰা যায় ময়ো অসমীয়াই
অহ হয় তোমাৰ প্ৰিয় লাইক উৎসৱ বিহু হয় নে ঈদ হয়
মোৰ মানে এনেতো মই ঈদে মানে ভাল লাগে মোৰ মানে সেইটো মানে আমাৰ বাৰু সকলোৱে মানে পালন কৰে ন ত ভাল লাগে মানে পৰিয়ালৰ লগত সেইটোৱে তোমালোকৰ ঈদত এনে পিঠা চিঠা বনাই ন
অ ঈদত পিঠা মানে আমাৰ বেছিভাগ গাঁৱৰ ফালে বনাই নানীহঁতে বনায়
অ অ
অ কিন্তু আম্মাই ইমান নবনায় এইবোৰে যোনবোৰ বিৰিয়ানী বলে পোলাও চিকেন এইবোৰ মাংস বোৰ বনোৱা যায় পিঠা কেতিয়াবা বনাই আৰু সেই বিলাক নবোনাই
অ আমাৰো আমাৰ যদি গাঁৱত যায় তেনেহ'লে গাঁৱত সিহতে বনাই আমাৰ দাদিহঁতে বনায় কিন্তু যদি ইয়াতে থাকো আম্মাই মানে ঘৰতে মানে নাৰিকলৰ পিঠা নাৰিকলৰ নাৰিকলৰ লাডু তাৰ পিছত আৰু চেৱই এই সোপা বনাই আৰু ঘৰত আৰু মানে এনে বিৰিয়ানী বনাই চিকেন বিৰিয়ানী চিকেন তন্দুৰী সেইবোৰ বনাই চিকেন পকৰা মানে চিকেনে চলে মানে আৰু ঈদত আৰু বেছি
অ
ভাল পোৱা ন এনে তুমি মানে কি ভাল পোৱা মানে কালচাৰত বেছি কোনটো মানে খাদ্য বেছি ভাল পোৱা
অ সেইটোৱে আমাৰ যদি ক'ব যে কালচাৰৰ সেইটো খাদ্য বিৰিয়ানী বেছি ভাল লাগে মোৰ চিকেন বিৰিয়ানী
অ অ ময়ো বিৰিয়ানীটো মানে ভাল পাও মইও ভাল পাও বিৰিয়ানীটোয়ে ভাল অ এনে বনাব জানা নেকি বিৰিয়ানীটো
বনাব জানা মানে কি সেই চাই থাকো কেনেকে বনাব লাগে বাত কেতিয়াও নিজলৈ ট্ৰাই কৰা নাই তুমি বনাই পাইছা
মইয়ো এনে চাও মইয়ো এনে মানে ট্ৰাই কৰা নাই বিৰিয়ানী বনোৱা নৰ্মেল এনে চেৱই বনাব পাৰো ৰা পিঠা চিঠা বনাব পাৰো নাৰিকলৰ পিঠা চিঠা লাৰু চাৰু বনাব পাৰো চিকেন পকৰা এসোপা বনাব পাৰো তুমি বনাব পাৰা
হয় তো মানে মই পিঠাটো বনাব নোৱাৰো চৰি পিঠাটো বনাব নোৱাৰো চিকেন পকৰা এইবোৰ বনাব পাৰো মই অ এদিন বনাই আনিবা চোন খাম পিঠা তোমাৰ হাতৰ
হ'ব দিয়া তুমি বিৰিয়ানীত বনাব নোৱাৰা ন তোমাৰ আম্মা বনাব পাৰে
হয় আম্মা বনায়
অ এদিন মাতিবা মোক তোমাৰ ঘৰত তুমিও মোৰ ঘৰত আহিবা বনাম একেলগে
অ নিশ্চয় অ হা হা
আৰু কি মানে ঈদত ক'ত যোৱা নে এনে
অ ঈদৰ মানে ইয়াতে থাকিলে ৰিলেটিভছ ঘৰত যাও ওচৰত তেনেকে আৰু ফুৰিব যোৱা হয় গধূলি টাইমত আৰু তোমালোকে
মইয়ো যাও গাঁৱত যদি গুচি যোৱা হয় তে গাঁৱতে যাও মানে ফেমিলিৰ লগত যাও ফুৰিবৰ কাৰণে সেনেকাই যোৱাই হয় আৰু ত জানাইতো আমাৰ ঈদত মানে বেছি মানে চাৰাৰা লেহেংগা লেহেংগাও নহয় বেছি কুুৰ
লেহেং কুুৰ্তি অ চুট বাগেৰে ভাল লাগে ন
অ অ মইয়ো পিন্ধি ভাল পাও
অ চবে ট্ৰেডিচনেল ড্ৰেছ পিন্ধে চবক দেখিব বহুত ধুনীয়া লাগে
উম সেইটোতো হয় আৰু এনে তুমি কি কাল চাৰত আৰু কি কি ড্ৰেছ পিন্ধি পাইছা
অ কালচাৰলত মই সেই অসমৰ যোনটো আছে মেখেলা চাদৰ পিন্ধি পাইছো আমাৰ শাৰী চুৰিজাৰ বাগেৰা তুমি
মইতো এই কৰ্ণাটকৰ ড্ৰেছ থাকে ন চাউথ ইণ্ডিয়ান সেইটো পিন্ধি পাইছো কৰ্ণাটকৰ কালচাৰ ড্ৰেছটো পিন্ধি পাইছো
অ কৰ'বাত গৈছিলে নেকি পিন্ধি কিনে
অ আমাৰ মানে কালচাৰেল ৰেলী হৈছিলে ন কলেজত তাৰকাৰণে মানে মানে মানে মোক পিন্ধিব দিছিলে আৰু মানে চবে মানে বেলেগ বেলেগ কালচাৰৰ ড্ৰেছ মানে বনোৱা খাদ্য চাদ্য বনাই লৈ আহিছিল মানে
অ অ দেখিব ভাল লাগে ন চবে মানে অ বেলেগ বেলেগ জাতিয়ে পিন্ধিছিলে চাগে
অ অ বহুত মানে বহুত মানে ভাষাৰ মানে। মানে য যোনটো যাৰ মানে কালচাৰ। হয় সেনেকা মানে নিজে মানে পচন্দ হিচাপে মানে চব পিন্ধিছে। বেলেগ বেলেগ পাঞ্জাৱ। অ অ সেইটো মই লৈছিলো আৰু বেলেগক। পাঞ্জাবী মাৰাঠী আমাৰতো ইণ্ডিয়াত জানা কিমান কালচাৰ আছে।
অ চাওতৰ যদি। টো শাৰী আছে সেইটো মোৰো পিন্ধিব ইচ্ছা যায় বৰ মই ভাবিছো কেতিয়াবা ট্ৰাই কৰিম বুলি।
মোৰ ঘৰত আহিব পাৰিবা ঘৰত আহি পিন্ধিব পাৰিবা। মোৰ শাৰীটোৱে পিন্ধি চাব পাৰে। অ অ আছে পিন্ধি চাব পাৰিবা পুৰা একদম মানে।
অ এই। অঁ যাম দিয়া।
আৰু এনে কোনটো অ কোৱা। আৰু কি কালচাৰ তোমাৰ ভাল লাগে এনে।
সেইটোৱে বিহু ঈদ এইবোৰ। আৰু দিৱালীটোও ভাল লাগে মানে সেই মানুহে পতকা। বোৰ হেৰি কৰে ন সেইটো ভাল লাগে মোৰ ফুৰিব যাব পাৰি।
দিৱালী বনোৱা নেকি যে দিৱালীটো। মই দিৱালীটো মানে অলপ মানে কৰো মানে পতাকা ফতাকা জ্বলাও। দিয়া চিয়া জ্বলাও ভাল লাগে।
আহ সেইটো চাব কাৰণে ভাল লাগে জ্বলাইও ভাল লাগে পতকাবোৰ।
উম মানে গোটেই মানে। সেইটো মানে অলপ পোহৰ পোহৰ হৈ থাকে ন ভাল লাগে দেখি।
অ কিন্তু সেই মানে বেছি। জ্বলাব নোৱাৰে ন পতকা বোৰ মানে পুৰা শেষ হৈ যায়। বায়ু প্ৰদূ্ষন হৈ যায় তো মানে অলপ কমকে। হা এতিয়া ডাঙৰ হৈছো ন কমকে কৰো সৰু থাকোঁতে আগতে বহুত কৰিছিলো।
মইও সৰু থাকোতে কৰিছিলো এতিয়া মানে অলপ কমি কমি গৈছে এতিয়া ইমান পতকা ন তাও দিয়াতো আছে ন দিয়াতো অলপ জ্বলাই কেনে পোহৰ মানে দিলে।
অ।
এনে হলী টো খেলা নেকি।
কি ক'লা।
হলীটো খেলা নেকি।
অ হলি মই খেলি পোৱা নাই আজিলৈকে মানে মহৰম থাকি যায় ন। মানে কিবা থাকে তো' তেনেকে কৰিব পৰা নাই আজিলৈ।
অ ময়ো মানে। এ এবাৰ দুবাৰ খেলি পাইছিলো মহৰম পৰি যায় আমাৰো মত ময়োতো মুছলিমে হয় ন মহ। মহৰম পৰি যায় সেইকাৰণে মানে মহৰমটোৱে। পালন কৰা হয় বেছি চবে নামাজ চামাজ পৰে ঘৰত।
টাইম মিলাব নোৱাৰি ন। তেনেকে লে অ। অহ অহ।
এনে মই দুবাৰ মান খেলি পাইছো ভালে লাগে। গে খেলি কেনে হলীটো।
আচ্ছা।
সেইটোৱে চব কালচাৰলে কালচাৰ সেইটো পালন কৰিব লাগে অলপ। ফেষ্টিভেল বা ভাল লাগে চব কালচাৰৰে।
চবৰে সংস্কৃতিটোও শেষ কৰিলে। ভাল ন' নতুন নতুন বস্তু হেৰি কৰিব পাৰি। এক্সপ্লোৰ কৰিব পাৰি, ভাল লাগে কৰি ফালে, কাপোৰ পিন্ধা হওঁক, খোৱা হওঁক।
সেইটোয়ে। ভাষা খোপাও ভাল লাগে। কালচা বেলেগ বেলেগ কালচাৰৰ ভাষা খোপা চাবাচোন, বুজি নাপাই কিন্তু মানে ভালকে মানে অলপ সুৰ দি মানে ভাল লাগে, শুনিবলৈ ভাল লাগে।
অ'।
ফোনটো মানে
ভাষা মই আ, হিন্দী জানো আৰু বেংগলী, অসমীয়া, তেনেকে আৰু। তুমি?
অ' মইও ছেমে, মই বেংগলী জানো, হিন্দী জানো, আছামিচ জানো এ, মইও সেই এনেকাই, জানো অলপ অলপ।
অ', অ' দিয়া।
সেইটোৱে, অ' কোৱা।
অ' মই ক'লো দিয়া বাৰু। মই মানে অলপ কাম আছে, কৰি লওঁ। আকৌ কল কৰি আছোঁ তোমাক। দিয়া ঠিক আছে, অ', অ'।
উম, উম, উ।
অকে।